হেল্লো
অ' শুনিছানে?
তুমি শুনিছ,
অ' এ অকণমান মাত টো হেৰি কৰি আছে আমাৰ তকে পৰা দপকে দপকে বৰষুণ দি আছে বিজুলী ঢেৰকণী
অ', শুনিছানে ভাল
আহিছে।
অ', এতিয়া শুনিছানে?
শুনিছো দিয়া।
কি কৰি আছা?
দিয়া এনে গাত টো ইমান ভাল নহয়
অ', কিবা হৈছে নেকি?
নাই এই মানে তোমাৰ দিনডাল বহুত গৰম দিছিলে আজি জানা গৰমতে মানে একে গা টো বহুত বেয়া লাগিছে আকৌ এতিয়া তোমাৰ একে দপ-দপকে বৰষুণ।
মোৰো জানানে একদম আজি ৰাতিপুৱাই পিৰিয়ডছ হ'ল।
অ'।
ইফালে কৈ ইমান গৰম। একদম মানে মোৰ ইমান অশান্তি লাগিছে মানে মোৰ। পেটেই বিষাইছে নে কঁকালেই বিষাইছেনে। ভৰিয়ে বিষাইছে মই ধৰিব পাৰা নাই। চোন মই হয়। বহুত হয়, তাৰপিছত মই ভাবিছো এনেই থাকিলে মানে বহুত অশান্তি লাগিছে। মানে অকণমান নিজক ব্যচ ত কৰি ৰাখি ব লাগে ন? তাকে মই বো লো ফোন কৰোঁ তাপিছত মই ভাবিলো তোমালে কৰি চাওঁ ফ্ৰি আছা যদি মানে, অ' অ'।
টিবি হলে ই গৰমপানী বেগ যে।
অ'
গৰমপানী লবাচোন, ভাল পাবা।
তাকে নাই ৰবা কিনিব লাগিব। ইমান মানে মাজতে ভাল পাইছিলো বাৰু, এতিয়া জানো কি হৈছে আকৌ কিবা আৰম্ভ হৈছে।
অ'
মাজতে অলপ, মানে নোহোৱা হৈছিলে আৰু।
অ'।
চলতে মোৰ মানে পবলেমটো হৈছে কি মোৰ আগতে ৰেগুলাৰ আছিল লেকিনটো মাজতে আজি দুৰ্ব্বল দুব দুবাৰ এবছৰ মান হৈছে তোমাৰ বে ক্লি মানে যেতিয়াই তেতিয়াই হয় মানে।
অ', হেৰি মেডিচিন নলবা বুইচ। ভাবেঅ।
নাই নাই মেডিচিন লোৱানাই বাৰু।
ও। হে হেৰি চাবাচোন মই এইবাৰ মানে মও লম। মোৰ বান্ধৱী এজনীয়ে এনেকোৱা হওঁতে মই গ তাই মোক কৈছিলে কিবা গাঁৱলীয়া ঔষধ এটাও দিয়ে বুলি কৈছিলে।
মই গাঁৱলীয়া ঔষধো খাইছিলো গম পাইছা। নে মোৰ আইতাৰ আইতা বাৰু ইত তিয়া নাই বাৰু। কিন্তু আইতা জীয়াই থাকোঁতে আমাৰ আইতায়ে দিছিলে।
অ'।
খুড়া ছোৱালীহতে খাই ভাল পালে। মই কিয় নাজানো মই ভালেই নাপালো।
অহ মই যে কেতিয়াবা ঘৰৰ মানুহে দিলে নেখাতে বুলি কয়
অহ মইও শুনিছোঁ এইটো ঘৰৰ মানুহে নেখাই টে কি এনেই শুনিছো আৰু এনেকুৱা বোলে বিষ চিষ হলে কল চল খাব লাগে বোলে।
অ', আৰু এনেকুৱা মানে বেলেগ কোনোবা যদি হয়, ন সিহঁতৰ লগত মানে লেত তি পেতি কৰিব নালাগে।
অহ, সেইতিয়া মই কলেজ গৈ থাক
তিনদিনেই মান
মানে তিনি ন মানে তিনিদিনে মানো। মানে তিনিদিনাখন মূৰ গা তিয়াই গা ধুই দিওঁ। তাৰ পিছত তোমাৰ মুৰ গা তিয়াই গা ধুলেও মানে আমাৰ মানে কিবা তোমাৰ বিচনাত বহিব নোৱাৰে।
অ', অ'।
বিচ আৰু একো মানে চৌ, কেৰাহী মানে চৌকা এইবিলাক চুব নোৱাৰে সেইকাৰণে মানে অ', পাকঘৰত সোমাব নিদিয়ে একো বনাই খাব নোৱাৰো মানে জাষ্ট মানে ঘৰৰ মানুহকেইটাক চুব পাৰো আৰু। ভণ্টি চণ্টি হতক বাকি যোন বিলাক ডাঙ মৰ মানুহে ক চুব নিদিয়ে। ৰাতি আকৌ তোমাৰ বিচনাত শুব হলে মানে উ মূৰ টো ধুই পেলাই শুব লাগে। আৰু যদি আৰু মানে তোমাৰ লঘুণ দিব লাগে।
অ লঘোণ দিব লাগে তি অ আমাৰো সেই চাৰি দিনৰ দিনাখন দিয়া য মানে শৰণ ক লয় বুলি কয় ন সেনেকুৱা ললে মানে,
তাৰ পিছতে তাৰ পিছতে তোমাৰ আকৌ চাৰিদি দিনাখনৰ পৰা ধৰি লোৱা গেছ টো চুব পাৰিছে চাহ বনাব পাৰি এই যোনবিলাক ধৰি লোৱা ভাজা, বুৰা বস্তু নয় নহয় আৰু চাহ তাৰপিছত, ধৰি লোৱা শুকান ৰুটি চুটি সেনেকুৱা বনাব, পাৰি কিন্তু এ তোমাৰ ভাত, ভাজি দালি এইবিলাক মানে বনাব নোৱাৰি আৰু মেইন আমি যোনটো খাওঁ আৰু খাদ্য হিচাপে,
তুমি এনে কেনেকুৱা হেৰী কৰা থাকা কৰা আৰু পেট ছেট লোৱা বিলাক, কেনেকুৱা দিনটোত কেইটাকে সলোৱা
অহ, মোৰ তোমাৰ ফ্ল'টো ইমান নহয়। মোৰ দিনটোত দুই তিনিটা সলালে হৈ যায় মানে,
অহ অহ এ আজি কালি এইবিলাক বহুতে খুলি নাপাতে আচলতে, এইবিলাক কথা মানে খুলি,
উম সেইটোৱে উম সেইটোৱে মানে আছ, আচলতে যদিও মানে কাৰোবাৰ কেতিয়া একেবাৰে নোহোৱাকে থাকে, অলপ মন হয় এত তাৰ দিউ মানে হৈ যায়। কিন্তু হলেও মানে দিনটোত এটা লৈ থাকিব নালাগে অহ মাজে মাজে ই লাজ, চাৰি পাচ ছয় ঘণ্টা মূৰত, মূৰত সলাবা লাগে আৰু উম সেন্সে কৰি দিব লাগে তাৰ পিছত আৰু এতিয়া আমাৰ মায়ে, আমাৰ মই বাৰু কাপ কাপোৰ উছ নকৰোঁ আগতে প্ৰথ প্ৰথম প্ৰথম কৰিছ, এতিয়া নকৰা হলো। কিন্তু আমাৰ মায়ে কাপোৰ উজ
বহুতে কৰে কিন্তু আচলতে কৰিব নালাগে। কিছুমানে ব্যৱহাৰ সেইখন আকৌ আকৌ ধুই কে পেলাই দিয়ে কিছুমানে আকৌ থৈ দিয়ে বহুতে,
আৰে টো মাহত প্ৰব্লেম মা হতক কিছুমান কথা কলেও মাহত নুবো জে আগৰ দিনৰ মানুহ ন অঁকৰা মই মাক কৈছো আমি একেখনে লব পাৰো, সেইটো একো কথা নাইকিয়া, মানে কাপো ৰু সাফাকে ধোৱাৰ পিছত, পোৰা ৰদত তাপত মেলিব লাগে। পুৰা ৰদত পকান ৰদেই বিজানু টো মাৰি দিয়ে এনেও আমি আমাৰ পেন্টি হওক কিবা হওক মানে জোনবিলাক আমি তলত পিন্ধা বস্তু এইবিলাক সদায় ৰ'দত খুৱাব লাগে।
পাব লাগে অ'
সুকালে ইনফেকট,
উম কিন্তু আকৌ সেয়া কাপোৰবোৰ আমাৰ মানুহে, বাহিৰ ৰদতে নেমেলে নাম বেলেগে দেখি
সেইটোৱে বেলেগে দেখিব নাপায় বেলেগে দেখিলে কি কৰিব সেইবুলি, কি কৰে মায়ে এই আমাৰ হেৰি বাথৰুমটোৰ ভিতৰত সেমেকা জেগা খিনিত মেলি পেলাই
আহ আকৌ সেই সেমেকাখনকে লোৱা যায়।
পলিথিনত ভৰাই থৈ দিয়ে একমাহ পিছত আকৌ ছেম সেইখনকে ইউজ কৰে কিন্তু সেইটো মানে একচুৱেলি কৰিব নালাগে আজিকালি আজিকালি কিবা পিৰিয়ড পেটি চেণ্টি কিবা কিবি ওলাইছে নহয়,
আহ!
সেইবিলাক ইউজ কৰি পাইছা নেকি?
নাই নাই বহ কৰা নাই কিন্তু দেই মই কিন্তু বেলেগে লোৱা দেখিছো অনলাইনত, ড
অ' মইও কৰা নাই কেনেকুৱা বাৰু নাজানো আৰু এটা তোমাৰ আছে মেনচেৰল কাপ শুনিছানে, অ' মেনচেৰল এই মেনচেৰল কাপটো পিৰিয়ড পেন্টিৰো আগত ওলাইছে এইটো কেনেকুৱা জানা সেইটো মানে এটা কাপ হা মানে কাপৰ নিচিনা, সৰু হয়, মানে প্লাষ্টিকৰ হয়, তাক ফল কৰিব পাৰে মানে এনেকা জপাই দিব মানে অকমান ফল কৰিব, আৰু সেইটো কি তোমাৰ এতিয়া পিৰিয়ড পেন্টিটো ৰিইওজ কৰিব নোৱাৰি। কেটামান ওলাইছে বাৰু আজিকালি ৰিউজ কৰিব পাৰা, এনেতো সেইটো যি হয়, সেইটোতো তোমাৰ এনেকুৱাত ডাইপাৰ টাইপৰ হয়। এই মেনচেৰেল কাপটো কেনেকু বা মোৰ লগৰ এজনীয়ে লয়, মই লগাম বুলি ভাবিও মই আজিলৈকে সাহস গোটাব পাৰা নাই আৰু। তাই কিন্তু লয়। মানে কেনেকুৱা তোমাৰ। কাপ হয়। তাৰ চাইজ থাকে হা। অলপ সৰু, অলপ ডাঙৰ সেইটো তুমি নিজে জানিবা তোমাক কোনটো চাইছ লাগিব মানে সেইটো মানে তোমাৰ ফ্লৰ টো ওপৰত দি দ্বিপেন কৰে আৰু‌ যদি বোলে তোমাৰ যদি বোলে বহুত হেভী ফ্ললৰ হয় তেতিয়া হলে তুমি আকমণ ডাঙৰ টো ল'ব পাৰা মেডিয়াম হ'লে ডেভিল দু তেনেকুৱা সেইটো বোলে কেনেকে কৰে? তোমাক সেইটো কাপ তোৰ ফ্ন খিনি ফ্লল কৰি সৰু বনাই। বেজাইনাৰ ভি ভিতৰত দি ভিতৰত সোমায়াই থৈয় দিয়ে।
অ।
তাৰপিছত সোমোৱাই থৈ দিলে তাতে মোৰ লগৰ জনিক মই সুধিছো আৰু তাই যিহেতু ইউজ কৰে মই কৈছোঁ কিবা অ সুবিধা পায় নেকি? তাই কৈছে নাপায় প্ৰথমতে লগোৱাৰ পিছত অকণমান বিষ হ'ব অকণমান অশান্তি লাগিব এই দুই মিনিট মান তাৰ পিছত কিবা যে আছে গমো নেপায়।
অ, নৰ্মেল হৈ যায়।
আৰু মানে এতিয়া আমি সেভিলাৰি গিলা আমাৰ যেতিয়া ব্লিডিং ওলায় আহে মানে হয় মানে তেতিয়া আমি গম পাওঁ ন অনুভৱ যে মোৰ ব্লিডিং হৈছে বুলি কিন্তু সেইটো বোলে এ একো অনুভৱ নহয় গমেই নাপায়
উম,
এনে কেতিয়াবা কিবা - কিবা মানে কিবা হস্পিটাল এডমিদ হৈ থাকে।
অ তেনেকুৱা নাই নাই নাই সেয়া মোৰ বা মোৰ ভগৱানে কৃপাত আজিলেকে হোৱা নাই বাৰু অ
সদায় লগালেও বোলে মানুহে পেচাত যে লাগে। অনুভৱ নহয় বোলে মানে যেতিয়া লেদাৰ টো ফুল হলে নিজে নিজে কেমেৰাৰ তলেদি উ ওলায় আহে ন থিক তেনেকুৱা মানে কাপটো মানে তোমাৰ, গমে নাপ নাই মানে, তোমাৰ যে পিৰিয়ড হৈ আছ যদি পেটৰ বিষ চিষ হয় তেতিয়াটো গম পাবা অলপ সলপ নাই ব্লিদিং হৈছে নে নাই একো গম নাপাই, খালি মানে তাক মানে, যেতিয়া বোলে ফুৰি যায় অলপমান গম পোৱা যায় লিক কৰে আৰু, সেইতো কাৰণে মানে চেফটি কাৰণে, পেদ এটা লগাই থব লাগে। কিন্তু, তুমি যদি আইডিয়া কৰিব পাৰা, তুমি যদি সময়ত চেঞ্জ কৰি দিয়া যে, মোৰ ইমান খিনি সময়ৰ ভিতৰত ভৰিব। তেতিয়া আৰু প্ৰব্লেম নাই পেদ নহ'লেও মানে চলি যায়।
হয় দিয়া, আজাকালি মানে বহুত কিবা কিবি ওলাইছে ন, কিছুমান মানে সচাকে গমেই নাপাও এতিয়া তুমি এইটো কথা আজি কলা, মই আজিহে গম পাইছো যে এনেকুৱা।
অ', মই মানে এনেকুৱা ইউটিউব, চিউটিউব বা ফেচবুক, চেচবুকত আহি থাকে ন? তাতে দেখো কিন্তু মই একদম লাইভ লগোৱা মানে, মই মোৰ লগৰজনীক দেখিছো।
অ', নাই পিছে এইবিলাক জানিব লাগে নহয় কেতিয়াবা এনেকুৱা মানে হয় কবাত এনেকুৱা জেগাত যোৱা যায়, য'ত তুমি যিটো বিছাৰা সেইটো পোৱা নাযায় ত'ত
অ' আৰু কি মানে, যদি মই মানে তাইৰ পৰা গম পাইছো আৰু, সাহস লাগিব কিন্তুে দেই তাই কৈছে, কৈছে এটো ইউজ কৰিব মানে, সাহসটো মেইন মানে। এতিয়া, মোৰ সাহস নাই, গতিকে মই, সেটো তেওঁ ইউ মানে কৈছে, তই যদি সাহস নকৰ মানে ইউজ কৰিব নোৱাৰিবি। কাৰণ, সেইটো ভিতৰত সুমোৱাই দিব লাগিব ন? সেইটো মানে, বহুত মানে সাহস লাগিব, তাই মানে কৈছে আৰু তাইৰ পেহীয়েকৰ জীয়েকেইজনীয়ে মানে সাহস কৰিব নোৱাৰিলে সেই কাৰণে তাই, আনিও মানে নো
নোৱাৰিলে অ!
কিন্তু, অলপ সাহস কৰি এবাৰ ইউজ কৰি দিলে ন এতিয়া মানে, এ টোৱে ভাল পায় মানে।
অ' সেইটোয়ে, মানে তাই প্ৰথমৰপৰা সেইটোৱে ব্যৱহাৰ
উম! আৰু তাই নাচি ফুৰা ছোৱালী, তাই এতিয়া মানে, এতিয়া এনেকুৱা হয় মানে তাইৰ পিৰিয়ডছ, হলেও মানে প্ৰব্লেম নাই একদম নাচি জঁপিয়াই ফুৰে।
অ', তাই মানে সেইটো অসুবিধা নাপায় আৰু একো।
পায় কাৰণ তাত পেট বিষ চেট বিষো নাই। আৰু মানে তোমাৰ মানে এইটো। কি হয় এবাৰ কিনি লোৱাৰ পিছত মানে তোমাৰ বাৰে বাৰে আৰু, ষ্টেফি নামত পইচা খৰচ কৰি থাকিব নালাগে। মানে, মানে কমকে মানে পইচা কম। কে যায় আৰু
খালি ধুওতে ইয়াক কি কৰিব লাগে তোমাৰ উতলা গৰম পানী
উম, উম।
আৰু ডেটলৰ লগত ধুই পেলাই আকৌ তুমি ধুনীয়াকে বক্সটোৰ ভিতৰত ভৰাই থৈ দিলেই হ'ল।
অ'।
মানে, আকৌ লাগি যেতিয়া হ'বা তেতিয়া আকৌ এবাৰ ধুই লবা, তেনে মানে ইউজ কৰিব পাৰি তাই কিন্তু এতিয়ালৈকে একো প্ৰ প্ৰব্লেম হোৱা নাই দেই।
উম, তুমিও চাবাচোন যদি একো অসুবিধা নহয়, তেতিয়া গম পাম। দিয়া ঠিকে আছে ভালকে থাকা আ কামত থাকা কিন্ত ৰেষ্ট লোৱা।
অ', তাকে, দিয়া।
অ', ঠিক আছে।
হ'ব দিয়া তেতিয়াহ'লে ন? উম, উম।